হেল্ল'। অ', অ' শুনিছোঁ কোৱা? কত মই এই এতিয়া ডিউটিৰপৰা ওলাই মেলিকৈ অলপ খোজকাঢ়ি আহি আছোঁ।
অ', অ' এ, ডিউটোৰপা ওলাই গৈ আছো আৰু।
অ' তুমিও ওলালা? অ' এতিাৰপা এতিয়া কিহত যাবা?
এতিয়া অটতে যাম আৰু এডোখৰ খোজকাাঢ়ি দিছোঁ।
অ', অ'।
আপুনি?
মই, আমি মই মানে হেৰি বাছত যাম বাছ।
অ', অ' বাছ।
উ, মানে আমাৰ অলপ দূৰ হয় ন' ঘৰে টো কাৰণে ডাইৰেক্ট বাছত যাম আকৌ।
আমাৰ আকৌ তিনিচুকীয়পৰা ডাইৰেক্ট বাছত আকৌ নিমিয়ে নহয়, ওচৰত হৈ যাম আকৌ মতে।
অ'। ওচৰতে একো নাই আৰু তোমালোকৰ এ, মানে লাহে লাহে গলেও একো মতলব নাই ন'? ওচৰ হয় যে একো টেনচন নাই, মোৰ আকৌ দূৰ নহয় সেইটো কাৰণে বাছত গ'লে মানে অলপ ছেফ
অ', অ'।
উম।
আমাৰ আকৌ আহোঁতে আনে।
অ'। যাওঁতে নিদিয়ে মানে নেকি?
অ' যাওঁতে নিনিয়ে আকৌ ওচৰত বুলি।
অ' হয় নেকি?
অ'।
তাৰপাছত, ডিউটিক আজি কেনেকুৱা গ'ল?
ডিউটি আজি ভালে দেই।
গাড়ী মটৰ বেয়া, অ' ৰাস্তা বেয়া কি ক'ব আৰু দেহ। অ' আজি বতৰটো ভাল কৰি দিলে ন'? আজি বৰষুণ দিছিলে নেকি আপোনালোকৰ তাত? উ, হ'লেও অলপ অলপ গৰম ভাৱটো আছিলে কিন্তু দেই।
অ' অলপ অলপ গৰম ভাৱটো আছিল আকৌ।
উম, মানে গৰম গৰম লাগিছিলে আৰু।
অ'।
উম। তাৰপাছত? অকমান ঠাণ্ডা পৰিছে আৰু ন'? অ', অ' ভালেই লাগে। তাৰপা কালি, কালি পিছে ডিউটি যাবা নাই?
কালি আহিম নেকি।
হা?
কালি আহিম।
কালি নাহা? অ', অ' আহিবা, আহিবা। অ'।
অ', অ'। আপুনি আহিব নাই?
অ' ময়ো আহিম ভাবিছোঁ।
অ'।
তাতে কি হয় একো যদি অসুবিধা নহ মই আহিমবাৰু। অ ক'ক মই শুনাই নাই অকন জোকে কওঁকচোন কি খা অ, এতিয়া শুনিছোঁ অ, এতিয়া অ বন্ধু আছিল যে সেইটো কাণে আক', আৰু ঘৰত থাকিলে মানে কি হয় এ বৰিং হৈ যাওঁ ন'একো মানে কাম চাম নাথাকে। তেনেকে অ, মানে ইয়াত ইয়াত মানে ৱৰ্কশ্বপত আহিলে মানে অলপ মনটো ভাল লাগি থাকে, লগৰ বোৰ লগ পাওঁ, তেনেকে ভাল লাগে।
অ' আৰু কৰিবলৈ ভাল হয় ন?
মানে কাম কৰিবলৈও ভাল হয়।
অ'ঘৰত থাকিলে কামো নহয় জানে নাই?
অ কামেই নহয় আকৌ, আৰু এতিয়া কি খালে আপুনি?
এইকিদিন ঘৰত আছিলোঁ, একো কামেই নহ'ল আৰু মানে অকমানো কৰা নহ'ল।
অ, মোৰো একে আকৌ, আৰু আব্বাৰ নেট ডিষ্টাব দিয়ে ন? বহুত নেট
অ', ঘৰত যে নেটৱৰ্কৰ প্ৰব্লেম আকৌ
অ। সেইকাৰণে একো কৰিবই নোৱাৰি আকৌ, ইয়াত আহিলে মানে নিশ্চিন্ত মনে মানে যিকিনো কৰিব পাৰা যায় আৰু, আৰু লগৰ বোৰ লগত টাইম স্পে টাইম স্পেন কৰিও ভাল লাগে ন?
অ'। সেইটো কাৰণে আহিও ভাল লাগে ন?
তাৰপিছত হেৰি কি বুলি কয় কি বনালে? আহ কি কোৱা আৰু কোৱা।
দুপৰীয়া কিবা খালেনে?
হা হা কি কি কৈছা হেল্লো'
হেল্লো'
অ শুনি আছো কোৱা আজি খালটো চাই ভাল পায় নেকি অ দুপৰীয়া খালো তাতে মানে এ মম' অৰ্ডাৰ দিছিলো তাৰ পিছত মম' খালো আৰু লগৰজনীৰ লগত
অঁ
অ অ তাৰপাছত তুমি খালা নাই
আমি
অ অ অ অ অ অ ঠিকে আছে মোৰো মাজতে পুৰা একদমতিয়া অ মই এক কফি খাই দিলো হেৰি হ'ল কি বুলি কয় মোৰ চৰ্দি হৈ আছিলে নে
অহ
সেইটো কাৰণে মানে মই একদম গৰম গৰম কফি খাই দিলো তাৰ পিছতহে ভাল লাগিছে আকৌ উম
চাইনিজৰ প্ৰব্লেম হলে মানে চশমা দিয়া নহয় ন
এ বহুত দিগদাৰ গম পাইছা নাই ক'তো যাবলৈ শান্তি নেপাও
অহ
বহুত দিগদাৰ হয় মানে কি হয় ঘৰৰ পৰা ওলাই যাওঁতে ঠিকে যাওঁ হা তাৰ পাছত যে হেৰি কি বুলি কয় আধা দূৰ যাম নহয় যদি ধূলি বালি লাগে ন তেতিয়া মানে আকৌ হৈ যায় আকৌ
পান নিচনৰ কাৰণে আকৌ ধূলি বালীটো আকৌ বেয়া নহয় ন
অ বেয়া বহুত বেয়া মানে ধুলি লাগিলেও হৈ যায়
অহ
তাৰ পাছত হেৰি কি বুলি কয় হে তাৰমানে বেছিকে ৰ'দত হ'লেও গৰমতো চৰ্দি লাগে গম পাইছা নাই, ইমানে চাইনাচটো মানে ইমানে, অশান্তি বৰষুণতো হয়ে, বৰষুণ দি দিলে মানেই হা, হা? আৰু কিমান দূৰ নো তোমালোকৰ ঘৰলে?
আমাৰ ঘৰলে, বেছি দূৰ নহয়, দেই।
অ', কোন কোন থাকা?
অ মা, ভাইটি, তাৰপিছত দেউতা, মই।
অ' এই যে, তোমাৰ যে লগত এজনী ছোৱালী দেখোঁ, তাই কি তোমাৰ বাই-ভনী নেকি?
অ', ভনী হয়, মামাৰ ছোৱালী।
অ', মামাৰ ছোৱালী, মই ভাবিছো আকৌ একেই নিজৰে বাই-ভনি নেকি। একেলগে অহা দেখো, আৰু একে নিচিনাই দেখি পাওঁ আকৌ। অ অ। ঠিকে আছে।
আপোনাৰ ন
আমাৰ ঘৰত মোৰ হাজবেণ্ড আছে আৰু ল'ৰাটো আমি তিনিটাই বেলেগকে থাকো। তাৰপিছত মা-দেউতাহঁতি বেলেগকে থাকে মানে।
অ অ।
ভাইটি আছে, ভাইটিৰ মানুহজনী আছে আৰু
বাকী ঘৰত চবৰে ভালেই আৰু ন?
বাকী ভালেই আৰু। তোমালোকৰ?
ভালেই আৰু।
অ অ ঠিকে আছে। লগত যোৱাৰ কথা নে নহয়, আপুনি জনাব ত পাছত কোৱা আৰু খবৰ-খাতিৰবোৰ কোৱা ভালকে।
খবাৰ-খাতি ভালেই আৰু।
হয় ন। কতো যোৱাৰ প্লেনিং নাই নেকি?
থাকিবনে ডাইৰেক ঘৰলৈ যাব।
অ অকমান বজাৰত সোমাই লওঁ, এই ঘৰৰ বস্তু কেইটামান ল'ব লগা আছে। তাকে লৈ পেলাই যামগে আৰু ডাইৰেক্ট।
অ ডাইৰেক্ট বাছতে যাবগৈ আৰু ন।
বাছতে যাম। আমাৰ তাত মানে নাই। এতিয়া গ'লে মানে উম চাৰে ছয়টামান বজাত পামগে চাগে। তেখেতক ফোন কৰি মানে লৈ তাৰপাছত কোৱা আৰু, অ অ।
আপুনি এনে কি কি খাই ভাল পায় বাৰু?
মই মইটো ইমান বেছি বস্তু নাখাও দেই। মোৰ মানে ডেইলি আমাৰ চব ভাতোৱে থাকে ন। তাৰ পিছত এনে ফল-মূল লৈ ভিতৰত ভিতৰত এইবিলাক দালি, আপেল এইবিলাক ও তাৰপিছত মাংস ভিতৰত মানে গাহৰি খাই ভাল পাও তুমি চোৱা নাই গাহৰি
অ', গাহৰি ফেভট হয় অ গাহৰি মাংস খাই ভাল লাগে
অ', আমাৰো তাতে তাতে মানে যে গাহৰিয়ে চলে আকৌ বেছি
অ', পুৰি খাইও ভাল লাগে ন গাহৰি মাংস যে
অ', ৰু এইবিলাক এই যে পিকনিক গ'লে মানে নতুন বছৰত পিকনিক যাওঁ ন তেতিয়াতো গাহৰি পুৰিয়ে খোৱা হয় বেছিকে
অ', ভাল লাগে ন
এয়, আৰু এতিয়া যে গৰমৰ বন্ধ দিলে ল'ৰা ছোৱালী বিলাকৰ তাৰ পিছত এতিয়া কি ফুৰা প্লেনিং নাই নেকি?
পুৰা প্লেনিংটো এতিয়ালৈকে বনোৱা নাই
আহ,
ডিউটি চলি আছে যে
অ', উম সেইটো হয়
গোটেই কামৰ মাজতে মানে কোনোবা এদিন এ যদি ছুটি পাও সেনেকে
অ', মিলি কিনে ন লগৰ কেইজনমান মিলি লয় যোৱা হলে ভাল আছিলে গৰমত যে
অ', বা আকৌ প্লেনিং বনাবা যদি যোৱা মানে লগে ভাগে যাম আৰু ভাল লাগিব
অ', অ', বনাম বাৰু প্লেনিংটো লগৰ কেইজনীক সুধিম
ক বা মোৰ লগৰো কম
অ',
চা মিলাই মেলি গাড়ী তেল চেল ভৰাই মেলি ন তাৰপাছত অ', সেই যাম আকৌ অৰুণাচল পিছফালে ৰিজৰ্ট ফালে যাম ন
অ',
এতিয়া গৰমতো সেইফালে গৈয়ে ভাল লাগে গা ধুবলে ভাল লাগে অ',
তাকে সুধি চাব লাগিব কোনোবা যদি লগৰ যায় আৰু লগতে মিলি
অ', সুধিবা আকৌ প্নিং টো বনাবা মানে কি বছৰ মূৰত এতিয়া এবাৰহে যাবলে ভাল লাগে ন লগ পাম চবৰে অ', জীৱনতনো কি এনেকে আৰু ফূৰ্তি কৰিব লাগিব হয়ে নাই এদিন এদিন অ', অকল কামেই কৰি থাকিলেতো নহব ন কামৰ মাজতে উম কোৱা অ', সেইকাৰণে ক এনেকে ভালকে মানে এদিন এদিন উপভোগ কৰিব লাগিব আৰু
অ', ক, ত কেতিয়া কি হৈ যায় আৰু
তাৰপিছত কুৱা? অ', হেল্ল'
অ', শুনি আছো তাকে মানুহৰ জীৱন বোলো ক'ত কেনে কিনো হয় যে একো ধৰিব নোৱাৰি বোলো এয়াই দেখিছো এয়াই কিছুমান মানুহৰ অন নাইকিয়া হৈ যায় সেনেকৈ আৰু
অ', সেইকাৰণে কৰ সনে মানে সময় চাই মিলাই মিলি। মানে এদিন এদিন ফুৰিব লাগে ভাল ভাল জাগাত যাব লাগে।
উম, হয়, হয়।
ঠিক আছে বাৰু দিয়া এতিয়া ৰাখিছো ন।
অ' অ' ঠিক আছে হ'ব দিয়ক ফোন কৰিব আৰু মাজে সময়ে।
অ' কৰিম ভাই কৰিবা তুমিও।
অ' ঠিক আছে।
অ' হ'ব দিয়া বাই।